হেল্ল'।
কি কৰি আছা।
এয়া বহি আছো দিয়া।
অ ভাত পানী খালা।
ভাত খালো অ খাই পেলাই বহিছোহি।
গৰম বান অঁ খালোঁ দিয়া।
অহ কোৱা। গৰম বন্ধত যাম গৰম বন্ধত এই বৰদোৱা প্ৰকল্প চাবলৈ যাম। যোৱা নাই যে বোলো চাই আহিমগে।
অঁ অঁ।
বৰ ধুনীয়া বনাইছে নহয় একে ভগৱান শ্ৰীকৃষ্ণৰ দশৱতাৰ প্ৰত্যেকটো অৱতাৰ সুন্দৰকে বনাইছে অ
মৎচক। কুৰ্ম নৰসিংহ গোটেইখিনি
সেয়া মোবাইলতহে দেখিছো আও
নাই আমি এদিন চাই আহিলোগৈ অ।
অ।
চাই আহিলোগৈ আকৌ এদিন যাম ল'ৰাটো যোৱা নাই যে, তাক লৈ যাম চাবলৈ। আমি মানে মাচ জৰা জল জৱা জৱলি লগ লাগি লগ পেলাই হেল্ল আকৌ তাত ধুনীয়া হেৰি ব্যৱস্থাও কৰি দিছে নহয় মানুহ থাকিব।
চব ব্যৱস্থা কৰিছে অ।
কে থাকি লেট্ৰিন, বাথৰুম ৰান্ধি খাব পৰা ব্যৱস্থা, অ গেছ নিলে। গেছত, বোলে চৌকা খৰি লৈ গৈছে। চৌকা বনাই খাবলৈ।
আহ।
চব ব্যৱস্থা কৰি দিছে ভাল লাগে।
এ হিমন্ত বিশ্বই বৰ ধুনীয়া সুবিধা কৰি দিছে দিয়া অ। উ।
বনাই খোৱাকে যোৱা নাই।
আহঁ।
তাৰ সেই।
তাতো এই মানুহ থাকেই সকলো সময়তে। দিনটোত মানুহ থাকেই তাত।
উম উম। দিনটো বুলি নহয় ৰাতিলৈকে থাকেই মানে।
থাকে আতৰ পাও যাতি আহে চাবলৈ।
আমি যাওঁতে একে বহুত দূৰ দূৰৰ পৰা আহিছে হেৰি। লখিমপুৰ ধেমাজি যোৰহাট।
অ।
আহিছে আকৌ হেৰি, ইয়াৰ পৰা গৈ আমি সুধিছোঁ আৰু কথা বতৰা পাতিছোঁ। ক'ৰ পৰা আহিছে কি কথা মানুহখনে। সেই মানুহখিনিক কৈছে আমি বোলে লখিমপুৰৰ পৰা আহিছোঁ কিছুমানে।
বৰ দূৰৰ পৰা আহে।
কীৰ্তনঘ। সেৱা ল'বলৈও একে ভিৰ চিট নোপোৱা। তেনেকুৱা।
আগতে গঙাপাৰ, গঙাপাৰৰ ঘৰ বিলাক। সৰু সৰু আছিলে এতিয়া সেয়া ভাঙি। চব ডাঙৰ ডাঙৰ বনালে বিল্ডিং সুবিধা, কৰি দিলে অ। এতিয়া মানে যাত্ৰী সকলৰ কাৰণে চব ফালে সুবিধা আৰু।
সুবিধা কৰিছে অঁ।
উম।
যাব লাগিব এদিন আকৌ ইমান গৰম পৰিছে যা
গৰম পৰিছে এই গ'লে সেই ৰা আগবেলা ভাগতে সোনকালে যাব লাগিব। উ।
আগবেলা ভাগতে গ'লেও তুমি ইমান সোনকালে গুচি আহিবলৈ নোৱাৰা নহয়।
অ সেইটো হয় বহুত জেগা নহয় বহুত এৰিয়াাতো বহুত ডাঙৰো।
উম।
উ। তোমাৰ ডাৱৰীয়া বতৰ হলে ভাল হব আৰু চাবলে।
আমি আকৌ যোৱাদিনাখন ডাৱৰীয়া বতৰে আছিলে ৰাতিপুৱা দিনটো মানে হেৰি নহ'ল। ব ৰ'দো নাই বৰষুণো নাই তেনেকুৱা।
অ
হেৰি এ পিঠিত যে অকন খজুৱতি নিচিনা হয় কিবা ঔষধ জানা নেকিও মোৰ যে আ পিঠি যে খজুৱতি হয় খজোৱাই খজোৱাই যে কিবা ছাল তাল যোৱাৰ নিচিনা হয় সেয়া কিবা ঔষধ জানা নেকি
তুমি এই গাহৰি বন চিনি পোৱা
চিনি নাপাওঁ নহয়
গাহৈ বন
চিনি নাপাওঁ কেনেকুৱা।
কেনেকুৱা জানানে এই লতা নিচিনা যে বাত পাতটো যে অকমান থুকুকা টাইপৰ পিছতো দীঘলীয়া এই খুব বগাই ফুৰে যত যতে ততে সেই বনটো পা কেইখেলি মান আনি পেলাই তুমি ভালকে থেতেলিয়াই ল'বা। এ লতা জাতীয় বনটো যে যেনি তেনি থাকে সেইটো। আগতে চিনি নাপাও কিন্তু পিছত অ বগাই যাই যে অ অ সেই বনটোক সেই লতা বনটোক কয় গাহৰি বন। মোক এই ননদ এজনীয়েহে কৈছিলে। চেপেটা চেপেটা পাত অ অহ চেপেটা পাত। কিন্তু সেই থুপুকা টাইপৰ অকনমান।
অঁ অঁ।
একে যতে ত'তে বগাই সেইটো সেই গাহৰি বনৰ পাত কেইটামান তুমি। ভালকে ধুই পখালি লৈ থেতেলিয়াই পেলাই এদিন লগাই চাবাচোন বাও।
অঁ মোৰ পিঠিখনত আকৌ হৈছে ডিঙি গুৰিতে
অ অ দোন বনো লগাব পাৰা দোন শাক
অহ কি বন?
দোণ দোৰোণ শাক।
লগালেও ভাল হয় বুলি
অ
তুলসীও লগাই চাব লাগিব। তুলসী হালধি তেনেকে
অ অ সেয়া লগোৱাৰ বাদেও তুমি ৰাতি শোৱাৰ আগত নাৰিকল তেল গৰমাই পেলাই লগাই চাবাচোন। নাৰিকল তেলটো আকৌ বহুত ভাল বহুতো ঔষধি গুণ সোনকালে বস্তুবিলাক। শুকুৱাই আনে
নাৰিকলটো গৰমে লগা নাৰিকল তেলৰ লগত আৰু কিবা দিব লাগে নেকি।
নালাগে একো নালাগে খালি নাৰিকল তেল গৰমাই পেলাই ধৰি লোৱা নাৰিকল তেলটো অকমান তাত তাপ এটা থাকিলে ধৰি লোৱা জেগা কণত তাপটো লাগিলে ভাল আও।
অকণমান চেং চেংকৈ পুৰি দিয়ে যে তেনেকুৱা।
অ অ কম পৰিমাণে তেনেকে লগাইছে। চাব পাৰা হাতেদি নলগাবা এই দুন দোণ আগ যে অ নহয় দুবৰি বন। দুবৰি বনৰ আগ কেইটামান লৈ পেলাই বান্ধি লৈ নহ'লে চৰাই পাখি দিও হেৰি কৰিব পাৰা তোমালোকৰ ঘৰতে আছেই হাঁহ মুৰ্গী সেইবিলাক জেগাত আঙুলি লগালে মানে বস্তুটো বেছি বহলি যোৱা নিচিনা হয়।
অ সেইকাৰণে মোৰ বেছি বহলি গৈছে নেকি।
অ হয় চাগে আমি এতিয়া খনে কিমান পত গস্তু চুই নাথাকো কিন্তু আমিতো কিবা এটা কৰিবলৈ ঘপককেতো ধুই নলওঁ।
উম
সেইকাৰণে তুমি চৰাই পাখিদি লগাই চাবা উম।
লগাই চাব লাগিব তোমাৰ ছোৱালী বেমাৰ হৈ আছিল ভাল হৈছে নাই।
ভাল হৈছে কিন্তু সেয়া পেটটো মাজে মাজে বিষাই বিষাই কয়। মাজতে ডক্তৰক দেখালোগে ক'লে আল্ট্ৰাচাণ্ড এটা কৰিবলে। এনেই ক'লে আৰু কিবা সন্দেহ থাকিলে আলা কৰিলো কিন্তু একো নাই চব নৰ্মেল। খোৱা বোৱা খেলি মেলি কৰে যে সেইকাৰণে পেট বিষায়। ভাত খাবলৈ মন নকৰে বেলেগ বস্তু খায়। আক
এনেও সৰু ল'ৰা ছোৱালী আ সৰু ল'ৰা ছোৱালী ভাত খাবলৈ মন নকৰে নহয়।
নকয়ে অ' অ'
কিবা
অ' অ' আকৌ তোমাৰ টিফিনত সেয়া ঘৰত বনোৱা বস্তু নিনিয়ে কিনা বস্তু। সেইটোও এটা কথা।
সেই হেৰি হয় সেইকাৰণে পেটৰ বিষ হয়।
অ'
সেই কালি পৰহি পৰা মোৰ খঁজুতিখিনি হয় আছে।
তেনেকে মই কোৱা নিচিনাকে লগাই চাব পাৰা।
লগাই চাব লাগিব মই আজি। লগাই চালেহে মানে বহলি বহলি হোৱা নিচিনা হৈ গৈছে গৈ যে গৰমত। ঘামি থাকিলে মানে বেছি হয়।
বেছি হয় অ' তুমি যিমান পাৰা সেই জেগাখিনি অকণ অ' শুকুৱাই ৰখাবলৈ চাবা জেগা খিনি। তাৰমানে ঘামিলেও ধৰি লোৱা ভাল। কটনৰ কাপোৰ এখন দি মুচি পেলাই জেগাখিনি অকণ শুকুৱাই।
আ উম
তেনেকৈ লগাব লাগিব অক
উম
ভাল লাগে দেখি।
এতিয়া লৰা ল'ৰা ক'ত অ' লৰা আৰ্ট স্কুললৈ গ'ল।
অ' গ'ল গ'ল ডক্টৰক দেখাই আনি আহিছোঁ। সেইখিনি এতিয়া ঔষধ আজি লগাইছোঁ বাও ভাল হয়নে নহয়নে? লগোৱা মলম দিছে খোৱা ঔষধো দিছে। খোৱা ঔষধটো খালেহে ভাল হ'ব চাগে।
খাই চাবাচোন। ডক্তৰৰ ঔষধ খোৱা বাদেও এইবিলাক প্ৰাকৃতিগত ভাৱেও কৰি থাকিবা।
অ' সেইকাৰণে বোলো সুধি চাওঁ তোমাক। আমাৰ আমি এতিয়া চিনি নেপাওঁ‌ কাৰণেহে আমাৰ
অ' থাকে। অ' আমি চিনি নাপাওঁ‌ এতিয়া। সেইদিনাখন মোৰ ননদ জনীয়ে ক'লে কাৰণেহে।
অ' প্ৰতি প্ৰতিডাল গছেই ঔষধৰ।
নিচিনা
হালধি। দুবৰি বন ভালকৈ চিনি নাপাওঁ।
উম আমাৰ এতিয়া। অসমখনত মই কিমান গছ গছনিয়ে ভৰি পৰা আছে। ছে হয়নে।
অ' প্ৰতিডাল গছেই বন ঔষধি মানে।
কিন্তু আমি কিছুমান চিনিয়ে নেপাওঁ‌ উম।
উম
তাকে বু বু বা বা এইখন মোৰ এইখিনিয়ে টেনচন হৈ আছে আমা ভাল হয় নে নহয় নে বুলি। বহলে বহলে গৈ আছে। এবাৰ হ'ল গোটেইখিনি ভাল হৈ গ'ল। এতিয়াচোন গৰম দিন অহাৰ লগতে আকৌ অকণ আৰম্ভ হৈছে।
গৰমতে এই ঘাম ওলাই যে ঘামৰ কাৰণে হয় চাগে।
অ অ ঘামখিনি মানে ওলাই যাব নোৱাৰিলে তেনেুৱা হয় পউদাৰ চাউদাৰ সানি থো সেইকাৰণে মই পাউনাাৰ নাসানাই আহোছোঁ এতিয়া। গৰমত পাউদাৰ খান্দিলে ঘামটো ওলাই যাব।
তোমাৰ জেগা খিনি খজুতি‌ ধৰে অ।
বোলো খৰে হৈছে নেকি?
তাকেই অ
খৰ হ'লে কি লগাই নো এ সেইখিনিনো খৰ হবলে
দ্ৰণ খৰ বস্তুতটো য'তে ত'তে হয় তুমি দ্ৰুন শাক এমুঠি ভালকে চিঙি আনি পেলাই ভালকে ধুই পখালি লৈ পেলাই পিচি পেলাই তাৰ ৰসটো দিবাচোন। অকমান ধৰিব সেইটোও দিব পাৰা।
লগাই চাব লাগিব ৰ'বা এতিয়াই।
অ আছে যদি লগাই দিবা অ অ। হব হ'ব একো নহয় চব দিব পাৰি।
বচ পাত হ'লেও হয় যদি এতিয়া লগাই চাম দে। মনত‌ পৰোতেই তুমি শিকাই দিওঁতে মানে লগাই চাওঁয়ে গৈ আৰু।
অ লগা
হ'ব দিয়া ন। লগাই চাওঁ তাৰপিছত মই তোমাক কৈ আছোঁ কি হয় অঁ।
অ ঠিক আছে জনাবা কি হয় হ'ব দিয়া।